হেল্ল'
হেল্ল' ভাই, খবৰ পাতি ভাল? শুনিছো, শুনিছো। অ ভাল।
অ ভাল। কিবা খালা নে কি এতিয়া?
খাম আৰু অলপ পিছত। তুমি?
মই দেৰিকে খাম গুহাত বনাই।
ইয়াতে আজি বতাহ দি আছে। বৰষুণ দিব চাগে।
অ, অ। মই বাহিৰত গৈছিলো এতে ইটানে। এতিয়া কৈছে ছিলো মই যাইছিলো তাত, এই দোকান এখন আমাৰ ওচৰতে চকটো।
উ।
মিনিট দুই মিনিট মান লাগে।
অ ত-ত তোমালোকৰ খঘৰ কি বজাৰৰ কাষত নে কি?
নহয়, নহয় আমাৰ সমুখত মানে এখন স্কুল আছে হায়াৰ ছেকেণ্ডৰী বুলি।
উম
এ তাৰে ওচৰত যাই খাই আহিলো মানে ঘুগুনী আৰু চপ খাই আহিলো।
উ ঠিকেই আছে।
ঘুগুনি আৰু চপ খাই আহি আগত ছিখৰ লৈ ললো।
উম কম পইচা। ঠিকেই আছে।
মই এটা কথা ভাবিছো এটা বিতকৰ কথাটো মানে আমাৰ অসমৰে যাতে সং য়া বিহুৰ ওপৰত কি ভাবা তুমি বিহুৰ ওপৰত আলোচনা কৰো নেকি আজি অলপ।
অহ পাৰি-পাৰি। তুমি, তুমি প্ৰথম কোৱাচোন।
কিন্তু আমাৰ এতিয়া তিন-তিনিটা আছে নেকি বিহু। কাতি বিহু, মাঘ বিহু আৰু কি বিহু এটা আছিল বহাগ বিহু।
বহাগ বিহু।
তোমাৰ বহাগ বিহুৰ কথাই কথাই পাতো প্ৰচম।
উম, উম। কোনটো বিহুত মানে তুমিতো ভালকে জানা ন? কোনটো বিহুত কেনেকে হয় চ মই মোক অলপ বুজোৱাচোন
অ তোমাৰ মাঘ বিহুটো হৈছে মানে কি? মাঘৰ মাহত
হেল্ল'
শুনি আছ শুনি আছো কোৱা
অ' মাক দি এইটো হৈছে তোমাৰ ব' মাঘৰ মাহত তাৰমানে আমাৰ মাঘৰ কিমান তাৰিখ বুলি কয়, অসমীয়াত তোমাৰ, চৈধ্য কেতিয়াবা তেৰও হয়, কেতিয়াবা চৈধ্যও হয়। চৈধ্যত তোমাৰ তেৰ, চৈধ্য তাৰিখে ধৰিলো, তোমাৰ জানুৱাৰী চৈ
তেৰ, চৈধ্য, পোন্ধৰ ভিতৰতে হয় দিয়া।
জতাধিশ কুমাৰ হেৰি হয় উৰুকা
উম, বুজিছো, জানো, জানো, জানো উ উ উৰুকাত আহ ৰা ৰাতি
উম, খানা খাই বন ভোজ-বনভোজ বুলি নকয় ঘৰত খানা খাই গোটাই কেইটা লগ লাগি। পথাৰতো হয় কিছু মানে গাঁৱৰ
উম, ম মেমে, মেমেজিৰ, ব ব অ তাৰপিছত ৰা
জ্বলাই-জ্বলাই দিয়ে, মই কৈছো তোমাক অ উৰুকা দিনা হৈছে তোমাৰ গাঁৱত মানে কি চবে ঘৰত সিদিনা তাৰমানে কাছ খাই ভালকৈ খায় তোমাৰ এ মাছ মাংস তোমাৰ খায় চবেই খায় সেনেকেই আৰু টো মানে অ মে ঘৰত তলত খাই কিছুমান গাঁৱত আমাৰো খাইছিলো আগতে কিন্তু এতিয়া নাই এতিয়া ঘৰে ঘৰে আৰু
উম, এতিয়া আৰু আগৰ আগ আগৰ দৰে সংস্কৃতি হৈ থকা নাই আৰু এতিয়া সবে ঘৰে ঘৰে পাতে ঘৰে ঘৰে খায়, হয়নে
এই তেনেকেই তাৰমানে তাৰমানে তেনেকেই তাৰমানে, এ তোমাৰ মাঘ বিহুৰ সিটো হয় পিছদিনা তোমাৰ মেজি জলাবা যায় ৰাতিপুৱা
হ, হয়।
গলে ধুতি, ধুতি পিন্ধে। তোমাৰ ধুতি গামোচা তালৈ যায়। গামোচা মে মেৰিয়াই যি জ্বলে এ তোমাৰ তোমাৰ ৰাতিপুৱা আৰু ডাঙৰ বিলাকক সৰু বিলাকে সেৱা কৰে সেইটো পৰাম কৰা সেইটো সেৱা কৰে বয়সস্থ বিলাকক সেৱা কৰে শ্ৰদ্ধা কৰে।
হয়।
সেৱাটো কৰি তোমাৰ সিদিনা আৰু ফুৰ্তি কৰে। আৰু চবে ফুৰে ফুুৰে। তোমালোকৰ যেনেকে ঈদ ঈদ ঈদত ফিদত ঘূৰে
ইঈত ঘৰুৱা
আৰু সিদিনা ঘুৰে ফুৰে ফূৰ্তি কৰে কোনোবাই অ মামা ঠাইত যায় কোনোবাই বা আলহী খাব যায় আলহী ঘৰত। তেনেকৈ
কোনোবা ফুৰিব যায় বাই বাইক চাইক লৈ
ফুৰিব যায় অ তেনেকুৱা আৰু কোনোবাই খেলা পাতে খেল খেলি
অ আহ বিহুত খেলো পাতে খেলো পাতে অ
তেনেকুৱাই আৰু আৰু তোমাৰ হেৰি কৰে তোমাৰ হেৰি কৰে অ তোমাৰ কি বুলি কয় এইটো আগতে আমি খেলি খেলিছিলো এতিয়াও খেলে বিহুত। ক্ৰিকেট খেলে আগতে আমি পইচা খেলিছিলো। পইচা মানে কি দাগা দি পাই তোমাৰ
হে
এই মাল আনিব গ'লে যি পাল্লাত দাগা থাকে তোমাৰ। সেই পইচা হে ল তে মানে, পইচা তোমাৰ ঠুকিব লাগে।
কেনেকে খেল, খেলে মানে এইটো খেল।
তোমাৰ। মানে কি কেনেকে মানে হেৰি কৰে তোমাৰ। যিমান কেইজন মানুহ থাকে চবেই তাৰ মানে তোমাৰ দশ টকা দচ টকা গুটি পইচা থাকে যি।
উম, উম হয়।
ইত্যাদি তোমাৰ হেৰি কৰে উঠাই লৈ, উঠাই লৈ কিনু তোমাৰ। তোমাৰ এনেকে দলিয়াই দিয়, দলিয়াই দি তোমাক ক'ব এই। এই এ সেই পইচাটো থকা মাজত দূৰত থকা পইচাটো থকা।
হয়।
তুমি থোকিব পাৰিলে গোটাইকেইটা পইচা পালা।
হয় বুজিছো-বুজিছো। বাকী তোমালোকৰ যে গৰু বিহু বুলি যে আছে।
অ',
মানে কি হয়।
গৰু বিহু, গৰু বিহু হৈছে সেইটো তোমাৰ বহাগ বিহু বুলি কয়।
হা।
বহাগ বিহুত কৰে সেইটো তোমাৰ। গৰু বিহু, তাৰে পিছদিনা বহাগ মাহত কৰে সেইটো।
কি হয় মানে তাতে।
তাতে মানে গৰুক খেৰি কৰে তোমাৰ গৰুবিলাকক ধুৱে। ধুই কিনি চাফ চিকুণ কৰি তাত হেৰি কৰে এই তোমাৰ দিঘ লেটি পাতেদি কোবাই তোমাৰ গাছৰ। গৰু বিলাকক। চাফ-চিকুণ কৰি ধুই আহি তোমাৰ দীঘলতি দিঘলেতি পাতেদি কোবাই-কোবাই-কোবাই, তেনেকুৱা আৰু হেৰি পূজা টাইপ কৰে আৰু গৰু বিলাকক হেৰি কৰে সিদিনা।
উম' গৰুক পুৰা গা ধুৱাই কাণে পোৰা ৰাখে।
আৰু তাৰে পিছদিনা তো আমাৰ হৈছে বহাগ বিহু মাঘ। মানুহ বিহু সেইটো মানুহ বিহ দিনা তোমাৰ হেৰি কৰে, মানে তোমাৰ হেৰি কৰে এই তোমাৰ এই কাপোৰ কানি দেই চবকে। আলহী বিলাকৰ তাত যায়। তোমাৰে। কাপোৰ দিয়ে তোমাৰ চবকে, কিছুমানে তোমাৰ গামোচা দিয়ে, কিছুমানে তোমাৰ গেনজি নতুন-নতুন। কাপোৰ দিয়ে, কাপোৰ দিয়ে তোমাৰ।
উম' গম পাইছো।
মামা দিয়ে তোমাৰ ভাগিন বিলাকক দিয়ে কিছুমানে।
উম-উম।
আৰু এইটো বহাগ বিহু, বহাগ বিহুত তোমাৰ ফাংচন হয় ন। বিহু পাত মুকললি বিহু পাত যি।
হয়-হয় বুজিছোঁ। এই এইবাৰতো বিহু ফাংচন বুলি ক'লে নাচাল লোৱেই আকৌ
উম' বিহু ফাংচন চলেনা।
নাচালোৱে এইবাৰ বিহু ফাংচন জুবিন-জুবিন নাই আৰু কি বিহু ফাংচন চাবা।
বিচাৰে তাৰ মানে তোমাৰ সেইটো বি দিনা তোমাৰ এই সৰু লৰা ছ ল'ৰা ছোৱালীৰ ঘৰে ঘৰে বিহু থাকে।
সৰুৰ ল'ৰা ছোৱালীক ঘৰে ঘৰে যাই বি বিহু বিহু মাৰে ন।
অ ডাঙৰে খেতে এতিয়া নাই আৰু এতিয়া ডাঙৰেই নেহেদে তেনেকুৱা।
উম উম উম।
সেইটো আৰু আৰু তোমাৰ হেৰি কৰে তোমাৰ এই সিদিনা বিহু চিহু খেদে খেদি কিনো সেইয় আৰু তোমাৰ এই কৰে বিহু খাতে তোমাৰ দিনা বিহু দিনা বিহু সাত বিহু বুলি কয়।
কি বিহু?
বিহু সাত বিহু তাৰমানে সাত দিনলৈকে বিহু থাকে আমাৰ।
এক
উম হাত বিল বুজি কয়। সাত দিনলৈকে বিহু থাতে বহাগ মাহ
বা বাব বা বাকী ৰঙালী বিহু
ৰঙালী বিহুতটো গ'লেই এইটো বহাগ বিহু ৰঙালী বুলি কয়।
উম।
কাটি বিহু থাকে তোমাৰ এটা।
অ কাতি বিহুত কি হয়?
জানা নেকি?
জানো অলপ চলপ
কৰে তোমাৰ এই তোমাৰ
কাতি বিহুতোক কাতি মাহত হয়।
অ কাতি মাহত হয় কাতি মাহত হ'লে তোমাৰ হেৰি কৰে তাত মানে কি এই তোমাৰ ঘৰে ঘৰে হেৰি দিয়ে তোমাৰ এই তোমাৰ প্ৰসাদ দি আছে প্ৰসাদ।
অ অ
পোৰা শৰাই আগবঢ়াই অ সেইবিলাক চোৰ কৰো আমি ঘৰে ঘৰে যাই সৰুতে।
অ এতিয়া আৰু নাই ন এইবলাক?
নাই নাই সৰু বিলাকে চোৰ কৰে ঘৰে ঘৰে সবৰে দৰ বাটত পদূলিত হেৰি কৰে তোমাৰ সেইবিলাক হেৰি কৰি দিয়ে তাৰমানে ঘৰত আগবঢ়া শৰাই আগ বৰহায় বাতত অ প্ৰখাদ ৰাখি দিয়ে। কিছুমানে তোমাৰ এই হেৰি কৰে ধান বিলাক আহে ন ধান বিলাক ন নতুনকে আহে তোমাৰ হেৰিবিলাক ধানবিলাক আহে সিহা বিলাক। অ ধান বিলাক হেৰি কৰে শৰাই দিয়ে ধান বিলাকৰ আগত।
সৰাই দিয়ে অ।
তেনেকুৱা আৰু তেনেকুৱা কাতি বিহু ইিমান বাৰু ভালকে মই হেৰি কৰিব হেৰি হোৱা নাই বাৰু, থূল মূলকে কৈছো তোমাক।
নাই নাই ময়ো বাৰু বুজি পাওঁ কাতি বিহু কাতি মাহত তাৰপিছত শৰাই আগবঢ়াই তাৰপিছত প্ৰসাদ দিয়ে তাৰপিছত তোমালোকৰ কাতি কাতি বিহুত ফাংচন নহয় ন মানে প্ৰগ্ৰেম নহয় ন? বাকি পিঠা পিঠা বনাব বনাই।
অ পিঠা চিঠা কাতি বিহুত নবনাই তেনেকুৱাকে এই মানে কি বহাগ বিহুত বনাই আৰু মাঘ বিহুত বনাই।
ও কাতি বিহুত মানে অকল প্ৰসাদে শৰায়ে দিয়ে ন?
শৰাই দিয়ে অ, তোমাৰ এই গলি ঘৰত দিব, তোমাৰ অ নামঘৰত দিয়ে, নামঘৰত দিয়ে, সিদিনা নামো ধৰে তোমাৰ নামঘৰত। সবোৰে ঘৰে ঘৰে বৰাই শৰাইগিলা তুলি নিকিনে তোমাৰ নামঘৰত নাম ধৰে।
হয় হয়।
এইটো কাটি বিহু আছে বহুত ঢেৰ নিয়ম আছে তোমাৰ তোমাক ক'ব গলে বহুত টাইম লাগিব এইবিলাকৰ বিষয়ে কব গলে। একেবাৰে তোমাৰ মনত নাহে এটা এটাকে ওলাই থাকে ওলাই দিবা তোমাক তোমাক তোমাক কলে দিম।
অ ঠিক আছে বাৰু গৰ কেতিয়াবা আৰু আগবঢ়াই লৈ যাম এইটো কথা দি।
অ ঠিক আছে এইটো কথা মই কম পিছত বাৰু তোমাক এতিয়া টাইমো বহুত টাইম লাগিব।
অ ঠিক আছে ঠিক আছে হব ৰাখিছো ঠিক আছে।